কি কৈছা
আছোঁ এয়া তোমাৰ হেৰি য়া মই মানে অকণ বাহিৰত আহিছিলোঁ। অ ন এয়া তোমাৰ বাটলৈ আহিছিলোঁ।
অ
না লা লা লগৰ এজন আহিছিলে লগৰ লগত মানে অকণ কথা চথা পাতি পেলাই এতিয়া গ'ল বাৰু সি তাকে মই অকন বাটত ৰখি পেলাই অলপ মানে এইয়া এ আৰু এজনৰ লগত কথা পাতি আছোঁ। ছিলোঁ।
অ ঠিকে আছে।
লা অ কোৱা।
মই মানে হেৰি মোৰতো জন্মদিন আহিছে ন।
হয়
এইটো সপ্তাহতে হ'ব তাকে ভাবিছোঁ বোলো। মানে জন্মদিন মানে কি আও বেলেগতো চব চবেতো আজিকালি এইবিলাক খানা চানা খাই ফুৰে ন বা খানা চানা দিয়ে।
হয় হয়
মই ভাবিছোঁ এবাৰ আমি কৰ'বাত মানে ফুৰিব যাওঁ।
হয় হয়
ফু ফুৰাও হ'ব মানে মোৰ মোই খানা দিয়া নিচিনাও হ'ব।
হয় হয় হয় হয় হয় যাম যাম কিয় নাযাম তুমি যদি ইয়া ইয়া কোন কোন যাব? অ
তুমি কি মানে হেৰি ফুৰা খৰচটো নিজৰ নিচিনা হ'ব।
অ এইটো আকৌ হ'ব দিয়া। উ জন্মদিন বুলি আমি সকলোৱে আৰু উদযাপন কৰিম এনে কাক কাক লগ ধৰিছা?
তোমাক ল'ম তাৰপিছত আৰু দুজনক ল'ম মানে আমি আ ছয় সাতজনমান সম তাত
অ অ হ'ব দিয়ক হ'ব হ'ব হ'ব। এতিয়া হেৰি কৰিবা তোমাৰ। আমি বাৰু সকলোৱে কিবা এটাতেও তুলিম বাৰু
অ না তুলিব একো নালাগে তুমি খালি হেৰি কৰিবা, মানে ফুৰিব যোৱা সচ। হলেই হ'ল আৰু। তুমি যেনিবা স্কুটি খনে বা ললা। বা বাইকখনে ল'লা, তেলটো খচ তুমি নিজে ল'ব লাগিব মানে হেনেকুৱা নিচিনা। ম তুমি নিজে ল'ব নালাগে তোমাৰ লগতো অ অ।
খোৱা বোৱাটো কিন্তু তোমাৰ ফালৰ পৰা দিবই লাগিব।
অ, খোৱা বোৱা তো মোৰ ফাল পৰা খোৱা বোৱাতো তুমি তোমালোকে যি নোখোৱা। মোৰ ফালৰ পৰা দিম।
নাই যি নোখোৱা নহয় তোমাৰ হেৰি কে কৰিম, যোৱা কৰ'বাত যোৱা হয় যদি আমি এটা কাম কৰিম', গৰমো হৈছে ন আমি মানে। অকমান অ। অকণমান মানে, অকণমান ভাল মানে এটা পৰিৱেশ থকা জেগাত মানে অকণমান ঠাণ্ডা জেগাত। গৈ পেলাই আমি মানে, গোটেইখিনিয়ে অ। আমি খানা খানা নিচিনা এটা খাই দিম আৰু গোটেই খিনিয়ে।
অ, খানা নিচিনা মানে সেইটোৱে উ চব কৰিম মই বজাৰ হাজাৰ। চব কৰিম। মানে চব বস্তু লৈ। তাৰপিছত মানে মই মই খানাতো দিম যেতিয়া ম মোৰ চব বস্তু কৰি ল'ম ন।
অ অ হ'ব হ'ব ঠিক আছে, উ হেৰি কৰিবা তোমাৰ আহ জন্মদিন অহা সপ্তাহত হে হয়।
অ, সেইকাৰণে মানে সুধিছো তুমি যদি মানে আছা ন যদি।
নাই, আছে বাৰু হ'ব জন্মদিন। বুলি আও মই এনেও এইবিলাক আও খাই বৈ ফুৰো জানাই নহয়।
অ, সেইকাৰণে সুধিছ মানে খাই বৈ ফুৰিবলৈ নহয় তুমি ঘূৰি থাকা ন। মানে বহুত বহুত জেগাত ঘূৰি ফুৰা সেই কাৰণে মানে, তোমাক সুধিছো তুমি জানিবা।
অ অ হ'ব দিয়া, মই তোমাক চাই পেলাই। ভাল ভাল ধন ভাল ভাল জেগা আছে মোৰ। দূৰ নাযাওঁ দূ হয় হয় বেছি দূৰ নাথাকে বাৰু অলপ ওচৰে পাজৰে আও আমি গৈ পেলাই পিটিককে যাতে খাই বৈ আকৌ ঘুৰি অহা কথা আছে ন। অঁ। ন‌আক
দিনটো দিনটো দীঘল নহয়, দিনটো দীঘল নহয় দিনটো দীঘল নহয় সোনকালে গ'লেই। ন টামান বাজিত গ'লে।
আমি আমি আমি ইয়াৰ পৰা তোমাৰ হয় হয় তুমি গোটেইখিনি বস্তু। তুমি আগদিনাখনে বজাৰ চজাৰ কৰি থৈ দিবা আৰু।
অ ন মই মই চব কৰি থম চব মাংস চাংস পা চব কিনি কৰি থৈ দিম।
লাগে যদি আওঁ আমাক ক কৈ দিবা মানে তই গোটেইখিনি আ এজন মানুহ তো এটা খানা তো তোমাৰ হেৰি কৰিব নোৱাৰা জন্মদিন হ'ল বুলিয়ে তুমি দিবাবুলিয়ে চোন তোমাৰ ওপৰতেই গোটেইখিনি সেৰি এৰিব নোৱাৰি ন। কিবা লাগতিয়াল হলে আমাক। গোটেইখিনিকে কলেওঁ হ'ল।
নাই বেলেগ একো নালাগে বাৰু মোৰ সিখিনি হৈ যাব।
অ অ।
তোমালোকে খালি তোমালোকে খালী এইবেৰি মানে বেলেগ একো কৰিব নালাগে মোৰ আমাক। ঘৰতে চব বস্তু আছেই। মানে হে চৌ কেৰাহী কেইটাহত মোক। বা ঘৰৰ পৰা নি লৈ যাব লাগিব মানে মই কত নিম ক তেনেকে মানে।
অ ঠিক আছে আমি ৰাতিপুৱা ফাষ্ট টাইম আমি। আঠটামান বজাত ওলাই দিলে তোমালোকৰ তাত গৈ পেলাই বস্তুখিনি লৈ। তেতিয়া আমি একেলগে সেই‌ফেলাক। বাহিৰে বাহিৰে যাবগৈ পাৰিম। হয় বেছি দেৰি আমি যোৱাটো বেছি দেৰিকে নকৰো। অ দচ। টামান বজালে নাথাকো সোনকালে যাম তেতিয়া মানে অ আমাৰ এ কাম চাম খিনি কৰি পেলাই অলপ মানে অ ফটো চটো তোলাৰ কথা আছে ন। অ অ চায় আতটা নহয়। তোমাৰ আমাৰ ইয়াত।
সোনকে আঠটা বজাত আহিবা ইমান সোনকালে গ'লেও ভাল নালাগিব নহয়।
নটাত ওলাই দিলেও তাত গৈ দহটাত পালেও তাৰপিছত আমাৰ গোটেইখিনি বাৰ বাৰটাাৰ আগত আমাৰ গোটেইখিনি বনাই কৰি হৈ যাব।
অ ইমান ব নাই গেছত গেছত লৈ যাম মনে গা ধুই ৰি মানে এনেকুৱা জেগা ল'বা যে। ধুতে গা।
গেছ দিয়া গেছ লৈ যাবা নে খৰি।
গেছ গেছ। খৰিত নাই নাই ইমান গৰম আক।
অ অ ঠিক আছে হেৰি ক। তোমাৰ তেতিয়া তেতিয়া ন তেতিয়া সুবিধাই হ'ব ন সুবিধাই হ'ব।
উম অ অ হ'ব দিয়া ঠিক আছে। আমি এ গোটেইখিনি তোমাৰ লগৰ।
যদি ভাবা তোমালোকে বনাই নোখোৱা হোটেলত খাওঁ তেনেহলে ম। ত ত খুৱাই দিব পাৰিম।
এ নালাগে, হোটেলত নালাগে, তোমাৰ নিজে বনাই- বোলে যিটো খোৱা মানে এটা ফূৰ্তি আছে ন সেইটো-
অ সেইটো হয়।
সেনেকে ভাল লাগে, হোটে হোটেলত নালাগে। হয়, আজিকালি কিনোৱা হও কিনোৱা হও তুমি- গে গেছটো হ'লে আহিছে খৰি নহয় মই ভাবিছো খৰি বনাই- লাগিব জুই চুই আকৌ শুকাব লাগিব-
নাই নাই সেইবিলাক কিয় নহব, সেইবিলাক মই তোমালোকক খানা দিম বুলি কৈছো তোমালোকক ইমান কষ্ট কৰি দিম, খালি বনাবলে মানে অকমান সহায় কৰিব লাগিব।
অ হৈ যাব দিয়া, কিনো আৰু বেছি তোমাৰ যোগাৰো কৰিব নালাগে দেই অলপ- কমাই কৰিবা, ইমান আৰু, ভাত আৰু, অ অ বেছি নালাগে। বেছি ইমান, ইমান যোগাৰ- কৰিব নালাগে। কমকে কিবা এটা কৰিলেই হ'ল আৰু।
সমিয়া
উম, উম, তোমাৰো খৰচা পাতি আছে ন। পঢ়া শুনাত লাগি থাকে। উম বাকী পৰীক্ষা আজি কেনেকুৱা হল?
পৰীক্ষা আজি। এ আজি হ'ল আৰু দিয়া। কৰিছো, কৰাটো কৰিছো, এতিয়া মানে কেনেকুৱা কি হয় বা। মানে মই নিজে গম বুজি পোৱা নাই মানে শুদ্ধই হবনে। ভুলেই হ'ব।
অ, মানে বনাই বনাই লিখিছা নেকি?
বনাই বনাইটো, বনাই মানে বনাই তেনেকে যোন কেইটা জানিছো নিজে লিখিছো মানে মুখস্থ সেইকাৰ নিচিনা হৈছে দিয়াচোন। কিন্তু হেৰি মানে- কি বুলি কয় এইটো, এ মুখতে ঘূইণহা হল নহয় ৰবা- মানে- চাৰেটো কমকে পঢ়ালে ন। ছাৰে কমকে পঢ়ালে, সেইকাৰণে মানে অলপ যিখিনি মই নিজে পঢ়ি গৈছিলো সেইখিনিকে বনাই- গৈ লিখিলো। চাই- মকে পোহা কাৰণে মানে মই অলপ- যিকেইটা প্ৰশ্ন মানে জানো চাই গৈছিলো। ইমানটো মানে- ন ইমান কেনেকে মনত ৰব, বুজি পাব লাগি- চব বছ- কষ্ট কৰা বুজি নাপালে কেনেকে লিখিবা নো বনাই কৰি হ'লেও
উম হয় দিয়া তোমাৰ মানে বনাই কৰি লিখিব হলেওতো বস্তুতটো বুজি পাব লাগিব হয়
অ সেইটোয়ে বনাই লখিবলৈ ভ প্ৰথমতে‌ তুমি বস্তুটো বুজি পাব লাগিব। প্ৰশ্ন প্ৰশ্নটো বুজি পাব লাগিব কি কোনটো কব বিচাৰিছে
হয়
সেইকাৰণে মই মানে মই ইমান কব নোৱাৰিমনে কিমান মান কৰিছো
হেৰি কিমান কিমান নম্বৰৰ পৰীক্ষা আছিলে‌?
আজি‌ থাৰতি
হয় তোমাৰ মাতটো অহা নাই তোমাৰ মাততো অহা নাই তোমাৰ মাতটো অহা নাই
উ
তোমাৰ মাততো অহা নাই অ শুনিছোঁ
অ
কিমান কিমান মাৰ্কৰ আছে? ছিলে হয় কিমান নম্বৰৰ পৰীক্ষা আছে? ছিলে বাৰু অ কিমান বেয়া পঞ্চাশৰ ওপৰত পঞ্চাশ থাকিব নে পঞ্চাছৰ ওপৰত
পঞ্চাশৰ ওপৰত মানে জানো এতিয়া পাছত হয়', নে', নহয়', বা
উম', পাবা দিয়া ইনে আনে কিয় কোৱা, চোকা মানুহ আৰু তোমালোকে।
উম',
চুকাবোৰে আজিকালি মানুহ বিলাক কি জানা, চব লিখি আহিব, কিন্তু মানে কব নাই মই ফেলেই মাৰিম, মই লেখাই-নাই, তেনেকুৱা মানে বহুত মানে লৰা, একচুৱেলি মানে লগৰ পাইছো দেই কোনো ন', কয় ক', কোনো-কোনো নকয় যে', অ', মই একদম তোমাৰ এ ইমান ইমান কৰি আহিছো কি নহয় নহয় এ কি হয় জানা তোমাৰ কয় তোমাৰ বহুত লিখিছো বুলি কয় লাষ্টত গৈ পেলাই আমাতকে বেছি পাই পেলাই থৈ দিয়ে
আৰু এজনে কৈছে ন মইতো নাই মই যিখিনি সঁচা হয় সেইটোৱে কৈছো
হয় হয় বাৰু তোমাতো তোমাতো পাছ কৰিবা দিয়া।
অ বাৰু পাছ কৰিলে ভালেই নহয় ফেইল কৰিলে হ'ল আৰু আৰু এজনে কি কৰে মানে ফালৰ পৰা মানে এ লগৰ কেইজনে পচন্দটো দিয়ে নহয় সি মানে উত্তৰটো লিখি তোমালে থৈ দিয়ে হা ত মানে মোক দিয়ে। মই খুজিছো ন মোক দিয়ে। তাক মানে মই ইমান দূৰৰ পৰা কেনেকে ল'ম? ন সেইকাৰণে মানে তাৰ ওচৰটোক ওচৰতটো লিখিব দিওঁ, সি লিখি থৈ দিয়ে। তাৰ পিছতে সি', তাক যেতিয়া সুধো ন', মোক এইটো দে বুলি, এ', তাগ জে, তই যে, দিছিলে এইটো দে বুলি, সি ', এতিয়া ক'ব হেৰি ক'ত দিছে? দিলে মই বেলেগ লিখি আছো, মই সেনেকে মানে সি', মানে আমাক ঠগি দিয়ে
বা', -এনেকুৱা মানুহ বিলাকক দিবই নালাগে ন', কেনেকুৱা পঢ়া শুনাত কেনেকুৱা?
এই উম ', পঢ়া শুনা মানে সি', সেইটো নাজানে সি', একোৱে নাজানে সি', কি', নহয় অ', মানে মোক-মোক দিছিল ন', সেই পিছৰ ', - পিছৰ লগৰ যেনে,
অ, অ পিছৰ জনে মানে তোমাক ত এতিয়া ডাইৰেক্ট ক'ব নোৱাৰি মানে বাগৰি বাগৰি আহোতে সময়ত তাৰ ভাগত পৰোতে সি মানে
অ সি নিদিয়ে, সি নিদিয়ে, অ সি নিদিয়া হৈ যায়, সি নিজে লিখিব পেলাই থৈ দিব, লিখি পেলাই থৈ নম্বৰটো সি পাব।
কবা আৰু অ,
মই, মই মেমক কৈ দিম ত এনেকে মানে কৈছো মই তাক ভয় খুৱাই দিছোঁ।
হয়
চ সি হে মই বোলে নিজে লিখি আছো বোলে এতিয়া মোক ক'ব কেনেকে দিম গ' চ সি নিজে লিখি থাকিব নে সি সেইটোকে মনত ৰাখিবলৈ লিখি থাকিব। বহুত মানে বাদমাচ হয়। চব পৰা মানে মোৰ পৰা গোটাব। অ সেই পিছজনেও সুধে ন মোক। আচ্ছা সি লব লৈ পেলাই মানে সি নিজে নিদিয়া হৈ যায় সেই পিছজনকো নিদিয়ে
হয় হয়
মানে চবকে পা গোটাই পেলাই মানে সি নিজে ৰাখি থৈ দিয়ে
হয় হয়